অ হয় শুনিছোঁ কোৱা অ
অ কি কৰিা অ
হয় এনে আছে ৰ'বা তুমি এনেই আছিলো ৰ'বা তুমি
ময়ো এনে আছো ৰবা ভাবিলো আজি অ ময়ো এনে আছিলো মানে ভাবিলো আজি আজি আমি পালোচনা কৰোঁ নেকি
অ হয় পাৰি কোৱা
শ ন পাইছা নি হয় মানে আজিকালি বৰ্ত বৰ্তমান যুগত মানে প্ৰদূষণৰ কাৰণে যিমান সমস্যা। আছে তুমি প্ৰদূষণ মানে কি জানানে এনে।
হয় জানো মানে যেতিয়া বায়ু প্ৰদূৰ্ষণ মাটি প্ৰদূষণ বা শব্দ প্ৰদূষণ স্বাভাৱিক। উম গুণাগুণ নষ্ট হয় আৰু। জীৱ জগতৰ বাবে ক্ষতিকাৰক হৈ পৰে তেতিয়া তাক প্ৰদূষণ। বুলি কোৱা হয়।
হয় হয় ঠিকেই কৈছা আচলতে প্ৰদূষণ প্ৰদূষণক আমি বিভিন্ন ধৰণে সেইকাৰণে ভাগো কৰোঁ যেনে ধৰা মূলত আমি বায়ু প্ৰদূষণ মাটি প্ৰদূষণ পানী প্ৰদূষণ আৰু শব্দ প্ৰদূষণ এইকেইটা হৈছে আটাইতকৈ তাৰমানানে ভয়ানক প্ৰদূষণ এইকেইটাৰ কাৰণে আমাৰ। কি হৈছে যে আমাৰ দৈনন্দিন জীৱনতত বহুত প্ৰভাৱ পৰে এতিয়া বায়ু প্ৰদূষণ হৈছে তোমাৰ যান বাহনৰ পৰা যি ধোৱাঁ ওলাই কল কাৰ কল কাৰখানাৰ পৰা নিৰ্গত গেছ বন জুই কয়লা পেট্ৰল ডিজেল জ্বলোৱাৰ ফলত যি বায়ু ওলাই যি বায়ু দূষিত হয় তাৰ কাৰণে। সেই বায়ু আমি ল'ব লগা হয় আৰু যিটো আমাৰ স্বাস্থ্যৰ কাৰণেও বহুত মানে অনিষ্টকাৰক দিয়াচোন তুমি তুমিতো গম পোৱাই মানুহৰ কি কি সমস্যা হয় বায়ু প্ৰদূষণৰ ফলত।
উ হয় হয় বায়ু প্ৰদূষনৰৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ উম অসুস্থ হৈছে যেনে কবলৈ গ'লে উম। হাওঁফাওঁত মানে উশাহ নিশাহ লোৱাত কষ্ট। হৈছে আৰু। বিভিন্ন ধৰণৰ। বেমাৰ আজৰে দেখা দিবলৈ লৈছে ত'। মানে। মানুহে বায়ু প্ৰদূষণতো যিমান। পাৰে সিমান কমকৈ কৰিব লাগ
হয় হয় হয়। ঠিকেই কৈছা আচলতে এইটো আটাইতকৈ চিন্তাজনক কথ কথা দিয়া চোন কাৰণ। আমাৰ ফাল এ বায়ু প্ৰদূষণটোৰ লগত। তে আমি পানীও প্ৰদূষিত হৈছে এতিয়া কল কাৰখানা। পৰা যিমানবোৰ বেয়া পানী ওলাই প্লাষ্টিক প্লাষ্টিক ওলাই তাইৰ লগত। তাতে নলা নৰ্দমাৰ যিবোৰ পানী ৰাসায়নিক পদাৰ্থ যিবোৰ পানী সোমাই নদী নদীবোৰ তাৰ ফলত কি হয় যে পানী প্ৰদূষণ হয় আৰু তাৰ দূষিত পানী ব্যৱহাৰটো গমেই পোৱা মানুহৰ যেনেকে ডায়ৰিয়া টাইফ। ফইত ক'লেৰা জণ্ডিছ ইত ইত্যাদি মানুহৰ বহুত। ৰোগ হয় বেমাৰ হয় লগতে পানীত থকা জীৱসকলৰো মানে বিপদত পৰে নহয় জানোঁ?
হয় হয় অৱশ্যে মাছ কাছৰ দলফিন আদি বহু জলজৰ প্ৰানী জীৱনত বিপদত পৰিছে আৰু মাটি প্ৰদূষণ বুলি ক'বলৈ গ'লে আজিকালি কৃষি ক্ষেত্ৰত মানে কৃষকসকলে নিজৰ ফচলবিলাক বেছিকৈ মানে উদ্ভ মানে বেছিকৈ ওলাবৰ বাবে বেছিকৈ সাৰ প্ৰয়োগ কৰে আৰু সেই সাৰে মাটিৰ গুণাগুণ ন নষ্ট কৰে আৰু এই আমাৰ স্বাস্থ্যও ক্ষতিকাৰক থ্ৰতি কৰে আৰু
হয় হয়।
বিভিন্ন ধৰণৰ বেমাৰ আজাৰে আমাৰ এতিয়া দেখা দিবলৈ লৈছে,
হয় হয় আচলতে মাটি প্ৰদূষণৰ ফলত আমাৰ বিশেষকৈ মানে কৃষি ক্ষেত্ৰত বহুত প্ৰভাৱ পেলাইছে ই' কাৰণ মাটি আমি যি প্লাষ্টিক ব্যৱহাৰ কৰো প্লাষ্টিক কেতিয়াও পচি নাযায় সি মাটিৰ তলত বছৰ বছৰে থাকে আৰু তাৰ ফলত মাটিখিনি প্ৰদূষিত হয় যাৰ ফলত কৃষি ক্ষেত্ৰৰ মা মাটিৰ মানে কৃষি কৃষি কাৰ্যত যিখিনি মাটি মানে ব্যৱহাৰ কৰা হয় সেই মাটিৰ উৰ্বৰতা হ্ৰাস পাইছে লগতে শস্য উৎপাদনো বহুত কমি গৈছে যাৰ ফলত যদি কৃষি ক্ষেত্ৰ আমাৰ দেশখন বা আমাৰ ৰাজ্যখনন কৃষিৰ কাৰণে জনাজাত আটাইতকৈ বেছি। যদি কৃষি ক্ষেত্ৰতো যদি উন্নতি নহয় আমিনো কি হিচাপে চলিম তেনেকুৱা কথা দিয়াচোন।
হয় হয়। আৰু। বেছিকৈ সাৰ প্ৰয়োগ কৰাৰ ফলতো মানে মাটিৰ গুণাগুণ নষ্ট হৈছে।
হয় হয়। অ' অসম শব্দ প্ৰদূষণৰ কাৰণে কি কি ক্ষতি হয় মানুহৰ তুমি গম পোৱা নে?
অ' হয় শব্দ প্ৰদূষনে যেনেকে আমাৰ মূৰৰ বিষ তাৰপিছত অনিদ্ৰা মানসিক চাপ, উচ্চ ৰক্তচাপ আৰু স্ৰ শক্তি হ্ৰাস হ'ব পাৰে।
হয় হয়। অ' ঠিকেই কৈছা আৰু উম। আৰু লগতে তোমাৰ শব্দ প্ৰদূষণ তোমাৰ মূলত আহে এই যান বাহনৰ হৰ্ণ আজিকালি তোমাৰ আমি যিখন ৰাজ্যত থাকো তাতে কিমান চবতে আজিকালি কিমান মানে যান বাহন যান বাহন মানে নাটা হৈছে। গতিকে সেই যান বাহনৰ শব্দ, হৰ্ণৰ শব্দ লাউড স্পীকাৰ আজিকালি মানুহে কিবা এটা অনুষ্ঠান হলেই লাউড স্পীকাৰত জোৰ জোৰকৈ মানে গান বজায়। আৰু কিবা উৎসৱত ক'বই নালাগে আতচ বাজিৰ শব্দ ক'বই নালাগে এইবোৰৰ ফলত বহুতো মানে উম জীৱ জন্তুৰ প্ৰব্লেমো অসুবিধাৰ লগতে আমাৰ মানুহৰো অসুবিধা হৈছে দিয়াচোন শব্দ প্ৰদূষণ বাঢ়ি গৈছে মানে।
হয় হয় তুমি ঠিকেই কৈছা, আৰু মানে বিনা কাৰণত আজিকালি যান বাহন বিলাকে বহুতো হৰ্ণ মাৰি থাকে যেনে কোনো কাৰণ নাই তথাপিও হৰণ মানে হৰণৰ ওপৰত হৰণ। অলপমান ট্ৰেফিকতে মানে বহুত বহুতখিনি হৰণ বজাই থাকে আৰু ক'বলৈ গ'লে আজিকালি দেৱালীত বহুতো বিভিন্ন ধৰণৰ মানে বোমা আজিকালি ফুটাই সেইখিনিয়ে মানে চৰাই জগতত মানে বহুখিনি প্ৰভাৱ পেলাইছে তেওঁলোকৰ উম। মানে
হয় হয় তুমি ঠিকেই কৈছা। শুনিছোঁ শুনিছোঁ। তুমি শুনি আছা।
অঁ অঁ। আৰু মানে চৰাই চিৰিকতি বিলাকৰ বাবেও মানে বহুত অসুবিধা হৈ পৰিছে। আৰু মানুহে মানে আ' সেইবিলাক কমাই কৰিলে ভাল আৰু।
হয় হয়। আচলতে প্ৰদূষণতটো আমি কেনেকৈ ঠিক কৰি ৰাখিব লাগে, তাৰ কাৰণে আমি কিছুমান পদক্ষেপ লোৱা উচিত মই ভাবো। কাৰণ প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ মাজত বিশেষ একো বহুত ধৰ মানে গুৰুতৰ ভাৱে জড়িত এইদুটা বহুত বেছি সম্পৰ্ক আছে ইয়াৰ। কাৰণ যেতিয়া বায়ুমণ্ডলত কাৰ্বনডাই অ অক্সাইড, মিথেন আদি গ্ৰীণ হাউচ গেছ আদি বৃদ্ধি পায়, তাৰে লগতে মানে তাৰ ফলত কি হয় যে বিশ্ণ উশ্চায়ন বিশ্ব উষ্ণায়ন হয়। বিশ্ব উষ্ণায়নৰ ফলত আকৌ হিম্বাহ গলি যায়, সাগৰৰ পানীৰ স্তৰ বৃদ্ধি পায়, অতিবৃষ্টি হয়, বান পানী হয়, খৰাং খৰাঙৰ উম উম বিশেষকৈ খৰাঙৰ মানে দুৰ্যোগ বৃদ্ধি হয়। বহুতখিনি তাৰমানে প্ৰাকৃতিক দুৰ্যোগো হয় বিষ্ণ উচ্ছা উম বিশ্ব উষ্ণায়নৰ ফলত। গতিকে এইখিনি প্ৰব্লেমৰ কাৰণে আমি প্ৰদূষণৰ ওপৰত গুৰুতৰভাৱে গুৰুত্ব দিয়া উচিত।
হয়। আ' আৰু, অসমৰ ক্ষেত্ৰতো প্ৰদূষণ এক চিন্তাৰ বিষয়। হৈয়ে।
উম।
মানে উম ইয়াৰ নগৰ অঞ্চলত বায়ু প্ৰদূষণৰ বৃদ্ দ্ধি পাইছে আৰু নদীসমূহ বিভিন্ন ধৰণৰ দূষিত হৈ যাই আছে আৰু যেনে কৈ আজিকালি মানুহবিলাকে মানে নদী বিলাকতে জাবৰ জোথৰ, বিভিন্ন ধৰণৰ প্লাচ তিক আদি নদীবিলাকতে পেলাই, সেইবিলাকে নদীও দূষিত কৰিছে আৰু এই তাৰে উম নদীৰ যোনবিলাক জীৱ, মানে জল জীৱবোৰো সেইবোৰো মৃত্যু মুখত পৰিবলৈ গৈছে আৰু তেনেধৰণে এনে আহ মাছমৰীয়া সকলৰ বাবে অসুবিধা হৈছে। তেওঁলোকে তেওঁলোকৰ যিহেতু উপায় এটাই যে মাছ মাৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আহিছে ছ' সেইবিলাকৰ কাৰণে মানে মাছ বিলাক উম নোহোৱা হৈছে আৰু
উম হম।
ৰ বাবেও এটা অসুবিধাৰ সৃষ্টি হৈছে।
হয় হয় তুমি ঠিকে কৈছা আচলতে, কি হৈছে যে যান বাহনৰ আহ আমি উ বায়ু প্ৰদূষন কৰাৰ কাৰণে বিশেষকৈ যান বাহনৰ পৰা হোৱা, যিবোৰ ধোঁৱা সেইবোৰ কমাব চেষ্টা কৰিব লাগিব, যেনে গণ পৰিবহন ব্যৱহাৰ কৰিব লাগিব, আমাক স যি যখিনি পৰিবহনৰ ব্যৱস্থা আছে আমি সেইখিনিে বৱহাৰ কৰিব লাগে, চাইকেল চলাব লাগে, আৰু খোজ কঢ়ি অহা যোৱা‌ৰো মানে অভ্যাসটো গঢ়ি তুলিব লাগে, তেতিয়া কি হব যে যান বাহন কমি যাব। আৰু তাৰ ফলত এই ধোৱা বোৰ ওলোৱা বন্ধ কৰিব। আচলতে অকল মানুহ বুলিয়েই নহয় চৰকাৰৰ ভূমা এইটো ক্ষেত্ৰত বহুত গুৰুত্বপূৰ্ণ, যদি চৰকাৰে কঠোৰ পৰিৱেশ আইন প্ৰয়োগ কৰে, তেতিয়াহ'লে প্ৰদূৰণ নিয়ন্ত্ৰণ সহজে কৰিব পৰা যাব।
হয় হয় থিকে কৈছা, আৰু তুমি কি ভাবা, গছ গছনি কতা ফলতো গুলকি বৃদ্ধি পাইছে
হয় হয় নিশ্চয় নিশ্চয় তাৰ কাৰণে বিশেষকে গোলকীয় অজনা বৃদ্ধি পাইছে আচলতে, গছ গছনি যেনেকৈ কটা হৈ আছে সেইটো এক খুবেই মানে বেয়া কথা যাৰ ফলত আমি পিছলৈকে বহুত ডাঙৰ সমস্যাত ভুগিব লাগিব।
হয় আৰু গছ কটাৰ ফলতে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমা হাস পাইছে আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি বৃদ্ধি পাইছে আৰু উম তাৰ বাবে উম মানে বৰফৰ বৰফবিলাক গলিবলৈ ধৰিছে। আমাৰ ভৱিষ্যত বহুতো মানে ভয়ানক অৱস্থাত যাই আছে
হয় হয় ঠিকে হৈছে আচল্ততে এইটো ত আমি হয় পোৱা
হয় আৰু গছ গছনি ৰোপণ কৰিলেও নিশ্চয় উপকাৰ হ'ব যেনে গছে বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড শষণ কৰি অক্সিজেন প্ৰদান কৰিব তাৰ গ গছ গছনি যিমান পাৰে সিমান ৰুব লাগে গছ কাটাৰ
হয় হয় হয় হয় তুমি ঠিক কৈছে আচলতে আমি তাইৰ লগতে বিদ্য়ালয় মহাবিদ্যয়ালয় সমূহত ছাত্ৰ ছাত্ৰী সকলক আমি অনাগত ভৱিষ্যতক কেনেকে জনাব পাৰো যে কিয় পৰি প্ৰদূষণটো নিয়ন্ত্ৰণ কৰাত নিয়ন্ত্ৰণ কৰিব লাগিব আমি সেইটো যদি আমি লাব পাৰো যদিহে শিক্ষ শিক্ষাো দিব পাৰো পৰিৱেশ ব ওপৰত বৃক্ষৰোপণ কাৰ্যসূচী এইবোৰ যদি শিক্ষা আমি দিব পাৰোঁ তেতিয়াহ'লে আমাৰ কষ্ট অতি আধা কমি যাব কাৰণ অনাগত ভৱিষ্যতে জানিব যে পৰিৱেশটো স্বচ্ছ কৰি ৰখাটো কিমান জৰুৰী
হয় হয় পৰিৱেশৰ পৰিৱেশৰ সেই এটা মানে পৰিৱেশৰ ওপৰত এটা অধ্যায় পাঠ্যক্ৰমত দিব লাগে বুলি মই ভাবোঁ
আচলতে আজি আজি আমি বহুখিনি কথাই পৰিৱেশৰপ ওপৰত আলোচনা কৰিলো ভাল লাগিল কথা পাতি আজিলৈকে সামৰিছো আমি আগলৈকে আকৌ বেলেগ বিষয়ত কথা পাতিম
হয় হয়, মোৰো ভাল লাগিলে, আজি ৰাখিছোঁ দিয়া।
অঁ, অঁ, ঠিক আছে।
অঁ দিয়া।